হ
অ ব্যস আছিলে নেকি অ নাই মানে মই কথা এটাৰ কাৰণেহে ফোন কৰিছিলো সেইদিনাখন যে তই আহ তোৰ ঘৰৰ পৰিয়ালৰ লগত জু লেই গৈছিলি তাৰ বিষয়ে অলপ কবি নেকি
সেইদিনা বহুত বহুতেই বেছি ভাল লাগিল আৰু আমি ঘৰৰ পৰা চাৰে নটামানত ওলালোঁ লোৱাৰ পিছত তাত আমি গৈ পালোঁ গৈ পোৱাৰ পিছত আমি গ'লোঁ বহুত ধুনীয়া আৰু কিবাকিবি কামো চলি আছে চাগে কিবাকিবি বনাব আৰু নতুনকৈ জীৱ জন্তুৰ কাৰণে ভালেই লাগিল আৰু সেইবোৰ চাই কথা পাতি মানুহবোৰ খুব ভাল আছিল আৰু আমাৰ হাতত পানীৰ বটল নাছিল
অ তাতে পানী নাপ পায় নেকি
নাই নাই পানী নাপায় তাত আছে ভিতৰত ৰেষ্টুৰেণ্ট কিন্তু বহুত বেছি দাম হয় আৰু ত' সেইকাৰণে তাত আমাৰ ন আছিল পানীৰ বটল তাত তাৰপিছত তিয়োতা এজনী আমাক দিলে আৰু এটা পানীৰ বটল বহুত ভাল আছিল মানুহবোৰো
অ তাতে মানুহ থাকে তাকে মানে চব সময়তে ন মানে দেখ খাই দিবলৈ
অ অথাকে থাকে আৰু কিবা এখন গাড়ীও থাকে তাত উঠি কিনে সেইটোৰ কাৰণে আমি পইচা দিব লাগে সেইটোত উঠি কিনে আমি আমাক মানে ঘূৰাই আৰু গোটেই মানে চিৰিয়াখানাখন গোটেই মানে একে সেই কৰি দেখায় আৰু কি ইয়াত এইটো আছে তাত সেইটো আছে সেইফালে এইটো আছে তেনেকৈ আৰু
গাড়ীখনত উঠিলে কিমান মান লয় এনে
পঞ্চাছ টকা মান লয় চাগে
অ বেছ বেছি নহয় মানে
বেছি নহয় আৰু মানে ক'ব গ'লে গাড়ীখনত উঠাতকৈ নিজে যদি চাই কিনে চাই আহোঁ গোটেইখিনি জেগা বা গোটেইখিনি জেগা যদি চাওঁ সেইটো বেছি ভাল লাগে খোজকাাঢ়ি কিনে পাহাৰ উঠি কিনে
উ মানে বাহিৰৰ পৰা যদি কোনোবা আহে চাবলে তেতিয়া এনেকে সুবিধ ত্যা থাকি পেলাই চোৱাৰ সুবিধা থাকে আছে নে নাই
অঁ আছে আছে মানে গাড়ীখনত উঠিব লাগে আৰু গাড়ীখন যিটো মানুহ চলায় ধুনীয়াকে ও পৰা ইয়াত এনেকৈ দেখাই দেখাই লৈ যায় কি এইটো যদি বাঘ আছে এইটো কোনটো সেই বাঘ হয় ক'ৰ পৰা আহিছে তেনেকৈ বুজাই দিয়ে আৰু চব খিনি মানে কৰি দিয়ে আৰু মানে গোটেই দায়িত্বখিনি আৰু সেই মানুহজনে লয় আৰু তেনেকুৱা
উম আৰু তাৰে মানে বান্দৰ বা সাপবোৰ দেখোতে ভয় লগা নাছিল ওচৰত
বহুত লাগিছিল ভয় আ তেতিয়া মানে আমি যেতিয়া গৈছো আমি দুপৰীয়া যাই পালোঁ হা তাৰপিছত যাই পোৱাৰ পিছত খানা দিছিল ওপৰৰ পৰা এনেকে খানা এনেকে দি দিয়ে ত' তেতিয়া সিমান এটা আমি ভালকে দেখা নাপালোঁ সিহঁতে মানে ভিতৰত খাই আছিল আমি জলহস্তি দেখিবলৈ পাইছিলোঁ দুটাকে
আৰু কি কি জন্তু দেখিলি তাত
জলশস্তি দেখিলোঁ তাৰপিছত বাঘ, সিংহ সাপ সাপ বহুত ধৰণৰ সাপ আছে বহুত পাইথন আছিল তেনেকে বহুত ধৰণৰ সাপ আছিল ক'বৰা আছিল তেনেকৈ আৰু বহুত আছিল আৰু তাত মানে কি হয় তলত যদি তোৰ ধৰি ল এটা মানে জলহস্তিটো আছে কিন্তু তই চিৰি বগাই কিনে আৰু বা বাঘ তটো মানে চাব লাগিলে তই মানে চিৰি বগাই বগাই যাব লব লাগিব তেনেকোৱা
সেইটো কি বাঘটো মানে ওপৰত থাকে নেকি?
অঁ অঁ বাঘটো ওপৰত আছে বাঘটো ওপৰত আছে আৰু তেনেকুৱা বাঘটো ওপৰত আছে মানে গোটেই কেইটা সেই বাঘ আছে তেনেকুৱা আৰু যিটো চৰাই চিৰিকটিৰ কাৰণে
অ
চৰাই চিৰিকটিৰ কাৰণে ডাঙৰ চৰাই চৰাই চৰাই চিৰিকটিৰ কাৰণে ডাঙৰ চাই কিবা এটা মানে এনেকুৱাকৈ বনাই আছে চাগে কিবা এটা মানেএনেকোৱা বনাই আছে তাৰে ভিতৰত এগাল চৰাই দেখা পাবি তেনেকুৱা সেইটো চাবলৈও কিন্তু তই ওপৰত উঠিব লাগিব বহুত খুচ
উম তাৰে পৰিৱেশটো পোৰা শান্ত নে?
ওম ওম বহুত শান্ত আৰু যিটো মানে জীৱ জন্তুৰ আৱাজবোৰ বা যিটো সেইটো বহুতেই বেছি ভাল লাগে বহুতেই বেছি উম
আৰু উ তহঁতক এনেকে গাইড কৰা কোনোবা যদি থাকিলে হয়
হাঁআঁ
তঁহতক
হেল্ল'ও তঁহতৰ গা ধোৱা পানী হেল্ল' হেল্ল' অঁ ক
তহঁতক গাইড কৰা মানুহ আছিল
আছিল গাইড কৰা কিন্তু সেইটোলৈ মানে আমি পইচা দিব লাগিব তেতিয়া গাইড কৰি দিয়ে
কিমানকে লয় সেইটোত
সেইটোতো ফিফটিক কে লয় তেনেকুৱা আৰু যেতিয়া মানে আমি সোমাম টিকেট যেতিয়া কাটো সেইটোতো পাৰ পইচা মানে এনেকুৱা থাকে কি একদম সৰু ল'ৰা ছোৱালী কাৰণে ফ্ৰী আৰু এটা বৰফ আছে ন বছৰৰ পৰা দহ বছৰলৈকে সেইটো টোৰ টুৱেণ্টিমান হ'ব চাগে তেনেকৈ এঘাৰ বছৰ পোৰা পোন্ধৰ তেনেকে আৰু তেনেকে আছে তেনেকে তেনেকে মানে সেনেকে প্ৰাইচটো বাঢ়ি বাঢ়ি যাই থাকে
তহঁতৰ কিমানকে লৈছিল
আমাৰ মোৰ থাৰ্টি নে ফৰ্টিকে পাপা আৰু মাৰ ছিক্সটিকে খতি থকা আৰু মোৰ তেনেকৈ লৈছিলোঁ ভাইটি বি টকা চাগে
আৰু যদি এনে পিকনিক হিচাপে বা পিকনিক নহয় মানে এনে বস্তু খোৱা বস্তু
নাই নাই নাই খোৱা বস্তু লৈ যাবলৈ নিদিয়ে একো লৈ যাব নিদিয়ে আমাকতো পানীৰ বটলো লৈ যাবলৈ নিদিলে কিন্তু তাৰে ভিতৰত আছে তাতে কিনিব পায় কিন্তু অলপ দামটো অলপ বেছি হৈ যায় ত' তেনেকে আমি মানে মানুহে নিৰ পৰা লৈছিলোঁ উম
একো মানে বাহীৰা বস্তু লৈ যাব নি দিয়ে
নাই নাই নিদিয়ে একোৱেই নিদিয়ে আৰু মানে তোৰ তাত মানে মই কওঁ মানে মোৰ সেইটো কৈছোঁ মোৰ অভিজ্ঞতাৰে কৈছোঁ গ'লে ঠাণ্ডা দিনত মানে ভাল আৰু গৰমৰ দিনত কি হয় ধূলি বালি আৰু নতুনকৈ কিবা কিবি বনাই আছে ত' সেইকাৰণেও হ'ব পাৰে কিন্তু ঠাণ্ডা দিনত গ'লে কি হয় একদম পৰিৱেশটো ভাল হৈ থাকে গৰম দিনত এতিয়া জংঘল দংঘল বৰষুণ চৰষুণ দি কিনে বস্তুবোৰ অলপ শেষ হৈ যায় ধুলি বালি তেনেকুৱা অ অ ঠাণ্ডাৰ দিনত বেছি ভাল আমি এই সেইদিনা গৈছিলোঁ বেছি দিন হোৱা নাই এমাহ হ'ল উ নাই নাই নাই এমাহ কত গৈছিলোঁ গৰম দিন গৰম দিনে পৰিছিল নহয় নহয় এই বেছিদিন হোৱা নাই এমাহ হ'ল চাগৈ এপ্ৰিলত গৈছিলোঁ তেনেকেই আৰু
কি হেল্ল'
হেল্ল' শুনিছ নে
হেল্ল'
শুনি আচানে চিৰিয়াখানাখন একদম চহৰৰ মাজতে আছেনে
অঁ চহৰৰ মাজতে বুলি ক'ব পাৰি চহৰৰ মাজতে
ন মই সেইখিনিত গাইম
আৰু মানে য'ত গাড়ী চাড়ী ৰখোৱাৰ কাৰণে সেই হয় মানে তাত সেইখিনি জেগা ডাঙৰ আৰু পাৰ্কিং এৰিয়াটো
অ সেইখিনি জেগা মানে হুলস্থুল হৈ থাকেল গাড়ীতৰ
উম উম হৈ থাকে
তহঁত এনে কেইটা বজাত গৈলি আৰু
গৈছিলে আৰু আমি চাৰে নটামানত গৈছিলোঁ যাই কিনে যাম পালো তেনেকুৱা তেনেকে এনেকুৱাকে আমি চাৰে বাৰটামানত উভতিলোঁ আৰু মানে চাৰে বাৰটামানত যাই পালোঁ যাই পোৱাৰ পিছত তেনেকৈ থাকি ভাত পানী খাই কিনে আমি চাৰিটা পাঁচটালে আমি গুচি আহিছোঁ
সেইটোয়ে চাৰিটা পাঁচটা মানত উভতিছো আৰু
উম উম উম
মানে এটা গোটেই দিনটো মানে ভালকে যদি কাৰোবাৰ লগত সময় কটাব বিচাৰে তাত যদি কাৰোবাৰ শান্তি লাগে তাত গলে ভাল আৰু
অ ভাল ভাল আৰু মানে কেনেকুৱা তাৰে ভিতৰত যিবোৰ তাৰে ভিতৰত বহুত কিবা কিবি খোৱা বস্তু দোকান চোকান আছে খাব পৰা যায় কিন্তু অলপ দামবোৰ অলপ বেছি হয় আৰু বস্তুবোৰ মানে যি পানী বটল বটলো লৈ যাব নিদিয়ে তেনেকুৱা আৰু
মানে জীৱ জন্তুৰ কাৰণে ছাগে
উম উম মানে লেতেৰা হৈ থাকিলে প্ৰকৃতিও বেয়া পায় বস্তুটো সেইকাৰণে আৰু উম
বহুত চাফা চাগে ন ভিতৰতো
উম চাফা চাফা চাফা হয় দেই বহুত চাফা হয় কিন্তু অলপ ধূলি বালি আছিলে আৰু বনাই আছে কিবা কিবি জীৱ জন্তুৰ কাৰণে চাগে আৰু চাগে নতুনকৈ কিবা জীৱ জন্তু ভৰাব চাগে সেইকাৰণে
উম তহঁতে ময়ূৰ দেখা পালি নে
উম পালো ময়ুৰ দেখিলো আৰু এটা সেই হ'ল আমি ময়ুৰ দেখা পালি নে? হৰিণ মানে যোৱাৰ লগে লগে হৰিণেই দেখিলো আৰু মানে অত হৰিণ তত হৰিণ মানে চবতে হৰিণে হৰিণ সিহঁতৰ মানে এক্সট্ৰাকে যেনে কোৱাকে বাঘ বা সিংহৰ কাৰণে সেইটো দি থৈ দিয়ে তোৰ মানে তটা সেই ভিতৰত সোমাই থৈ দিয়ে হৰিণ বিলাক কাৰণে তেনেকুৱা নহয় হৰিণ তাতেও আছে আমাৰ আমাৰ যেনেকুৱা ইয়াত আৰু গৰু ছাগলী ছাগলী আমাৰ যেনেকুৱাকৈ থাকে খোলা খোলা। তেনেকুৱাকে আৰু হৰিণো থাকে
ভালে লাগিল চাগে গৈ
হাঁ উম উম উম ভালেই লাগে
এনে আৰু সেইটোৰ কাৰণে বোলে অসুবিধা নহয় বো খোৱা ব তাতে আ যায়
অঁ অঁ নহয় নহয় তাতে পাইছে খোৱাব আৰু চিৰিয়াখানাৰ কাষত তোৰ ঢেৰ ৰেষ্টুৰেণ্ট আছে তই তাতো যাই কিনে খাব পাৰিবি
উম ঠিকেই ঠিক ঠিকে আছে দে ঠিকে আছে কোৱাৰ কাৰণে ধন্যবাদ
উ-উ।
ঠিকে আছে অ ঠিক আছে দে উ
উম উম ঠিক আছে